ঔ অ, ক'ব। হয় শুনি আছো মই। হেল্লও হেল্লো' মাতটো ভাঙিছে নেকি আপোনাৰ? নেটটো চাবচোন আপুনি।
অ, এতিয়া শুনিছো ভালকে শুনিছো এতিয়া কব পাৰ
এতিয়া আমি কোনটো টপিকৰ ওপৰত মানে কথা পতা ভাবিছিলো -
অঁ, অ, এটা টপিক লৈ কথা পাতিম। অ, আমি বহাগ বিহুটো লৈ কথা পাতিবা পাৰো। আপুনি ক'লে, অ।
উম উম হয় হয় ঠিকে আছে অ উম হ'ব আপুনি কৈ দিয়ক
হয় আপুনি ক'ব অলপমান ব বহাগ বিহু মানে কি কেতিয়া মানে বহাগ বিহুটো আহে আৰু ন
উম
সেইটো অলপমান কৈ দিব
মানে ব'হাগ বিহুতো আমাৰ এইকমান বাৰ মাহৰ ভিতৰত মানে এ বাৰমাহৰ ভিতৰত মানে এই এপ্ৰিল মাহৰ পৰাই মানে আৰম্ভ হৈ যায় আৰু ন
হয়।
এইটো এপ্ৰিল মাহৰ পৰাই যদি বহাগ বিহু হৈ যায় তেনেহ'লে এনে - পোন্ধৰ তাৰিখ অসমীয়া তাৰিখৰ পৰাই এনেকুৱাই হৈ যায়। এ ইংৰাজী পোন্ধৰ তাৰিখো পৰি যায় কেতিয়াবা চৈধ্য তাৰিখ পৰি যায় এনেকুৱা আৰু তাৰিখৰ লগত এমান কথা নাই কিছুমান এদিন অলপ বেছি এদিন কম সেনেকুৱা চলি থাকে। ত' কি হয় আমাৰ এতিয়া বিহুটো মানে ডিভাইড কৰা গৈছে যেনেকুৱা বহাগ বিহু, বহাগ কিবা বিহাগ বুলি কিবাতো যেনেকুৱা গৰু বিহু আৰু কি কি কয় এইটো মানুহ বিহু
হয়
ত' গৰু বিহু আৰু মানুহ বিহু মানে গৰু বিহু বুলি ক'লে আমাৰ কি হয় কেতিবা বিহুৰ মানে ফাৰ্ষ্ট দিনাখন মানে কি কয় এক তাৰিখৰ গৰুতো তাৰমানেন কিছুমান আহ কাষৰ মানে নদী চদী সেনেকুৱা থাকিলে চেন নৈ এনেকুৱা নদী থাকিলে মানে আহ গৰুতে কি কৰে মানে ডিগল লিটি পাত লয় আৰু এই হালধীয়া আ এনে বাংনা আৰু এনেকুৱা লাও এনেকুৱা লৈ কেনে মানে মালা পিন্ধে আৰু ন
হয়
লাও আ আ মালা মানে অ মালা পিন্ধে আৰু তাৰপিছত এনেকুৱা যিটো বা য'ত আমি ৰান্ধন কৰে মানে যিটো য'ত আমি খানা চানা বনাই তেন্তে তাৰমানে কিছুমান কি মানে কি কয় এইটো উম কি কয় এটো এই কলা কলা দি কিবা আছে এইটো কিবা কয় নাই এইটো মানে লৈ কিনে মান গৰুত তাৰ মানে ফটা দিয়ে ফটা দিলে মানে এইটো কিছুমান আমি শুনা পাওঁ যে পটা দিলে মানে উম এনেই বেমাৰ চেমাৰো প্ৰায় মানে বাচে আৰু ন গৰু চৰু বিলাক ত এনেকুৱা নিয়ম নীতি কৰি কেনে মানে খালত লৈ যায় পুৱাই পোৱা উঠি কিনে গাঁৱৰ মানুহগিলিয়া ত পিছত আৰু কিছুমান আৰু নদী নাথাকে ন কাষত যেন নৈ নাথাকে তেতিয়াহ'লে অলপ ডাঙৰ চাঙৰ এনেই কিবা পুখুৰী চুখুৰী থাকিলে পুখুৰীটোৰ গা ধোৱা যায় আৰু এই গৰু বিহুৰ দিনা মানে চবেই মানে পুৱাতে উঠি মানে এনেকুৱা ধুনীয়াকৈ মানে লৈ যাব আৰু ন গৰু কেইটা বা সেই নদীৰ পাৰত বা নদীত এনেকুৱা লৈ যাব থুব গান গান গাব তেনেকুৱা লাও খা বাংনা খা বছৰে বছৰে আগবাঢ়ি যা এনেকুৱা আৰু ন'। এতিয়া এইবিলাক মানে গান মাৰি কেনে মানে- কুকুৰতো থৈ দিয় আৰু না আৰু সিদিনা মানে আহ' মানে কি কয় আহ'- গৰুটো এৰি দিয়ে আৰু মানে সেইদিনা মানে খুতি নলগাই ৰছী নাবান্ধে। আৰু ৰ ৰছী বান্ধিলেও মানে নতুন ৰছী বনাই দিয়ে, পুৰণা ৰছী বিলাক মানে- পেলাই দিয়ে আৰু ন' সেইদিনা মানে গৰুটোক মানে কি কয় এইটো- সাৰন কৰি দিয়ে মানে এৰি দিয়ে আৰু মানে বিন্দাজ মানে কৰিব দিয়ে। ঘাঁহ খাব দিয়ে, যাহাজি তহাতে তহঁতৰ মনৰ ইচ্ছাৰ মাজেৰে তহাতে অলপ- ঘূৰি ঘূৰি খা খাই থাক, এনেকুৱা বোলে মানে আমাৰ সমাজত এ- বিহু বতৰত সেনেকুৱা গৰু বিহু সেনেকুৱা কৰে আৰু মানে যিটো বা সেইখিনি নিয়ম- পালন কৰে, তাৰ পিছত সেইদিনা কি কৰে- আঁ, কিবা টেঙা- টেঙা আৰু এইফালে কি কয় এইটো টেঙা, তিতা- পিঠা এনেকুৱা খায় আৰু ন' মানে যেনেকুৱা- পুংখা বুলি কয় আৰু যেনেকুৱা কাকৰেল তিতা কিছু কিছু বস্তুত তিতা- আৰু কিছুমান টেঙা সেনেকুৱা মানে- চব্জিটো কালেকচন কৰি কেনে আহ' খাই আৰু মানে এইবিলাক। আৰু নেক্সট দিনৰ পৰাই আমাৰ তাৰপিছত বিহু আৰু সেইদিনা। আপুনি বিহু বতৰৰ বাবে কিছুমান কথা ক'ব পাৰিব নেকি!
হয়। বিহু আমাৰ বহাগ বিহুটো ক'লে সেইটোৱে আৰু আমাৰ অসমত। মানে-মানে পতা যায় আৰু ন' হে- তো যেনেবা আমি নতুন বছৰ আৰু ন' হে- টো বহাগ বিহুটো- নতুন বছৰ আমি এনেকুৱা মানে ভাবি লৈ আৰু ভাবি লৈ মানে আমাৰ হয় আৰু- এইটো নতুন বছৰৰ- হেৰি তেতিয়া আমি মানে- কি কওঁ এইটো বতৰটো লৈহে মানে সেইটো পতা যায় এনেকে- কাৰণ যে মানে- এই টাইমত আমাৰ যি এপ্ৰিল মাহ ন' - এপ্ৰিল মাহত প পাতা যায় এইটো, নতুন নতুন- কৈ ফুল বা পাতবিলাক খিলে তেতিয়া মানে মন- টো ভাল লাগি যায় বৰষুণো আহে তেতিয়া সেইটো আৰু। আৰুতো আমাৰ গৰু মানে আপুনি ক'লে গৰু-
গৰু বিহুৰ।
এনেকুৱা অঁ' এনেকুৱা দিন থাকে এটা তাৰপিছত মানুহৰ দিন থাকে। আমি আহ' এই টাইমত আমি মানে- কি কয় সেইটো ডান্সো কৰোঁ ন' ডান্স কৰোঁ- আৰু ফাংচনবিলাক থাকে তাতে চবে মিলি পেলাই মানে- কিবা কিবি বনায় আৰু ন' পিঠা বনাই- মানে একেলগে ডান্স কৰে আমাৰ যা- যি কালচাৰেল অঁ, শ্ব' ন সেইবিলাকটো আমি মানে মনোৰঞ্জন কৰে আৰু। ফাংচন বা- বনাই বনাই আমাৰ অঁ, অসমীয়াৰ যি মানুহ থাকে ইহঁত- তৰ যি আঁ' নিজৰ নিজৰ- কি কয় সেইটো অ কালচাৰেল, ডান্স বা ইহঁতৰ যি ড্ৰেছ ন সেইটো? পিন্ধে মুগা থাকে সেইটো পিন্ধে সিহঁতে, আৰু গামোচা এইবিলাক আৰু আমাৰ বড়ো বিলাকৰো দখনা ড্ৰেছ আৰু আৰু নাই ল'ৰা? বিলাকো লয়! এনেকুৱা লৈ পেলাই আমি মানে মনোৰঞ্জন কৰে দিনটো মানে পাতা যায়। আৰু,
বহাগৰ দিনা সেইটোৱে আৰু আগৰ দিনাত, - তো অঁ সেইটো মানে এক ভাত লৈকে মানে কি কয় এইটো পাতা আছিল আৰু ন? এক মাহত লৈ কিন্তু আজিকালিতো কমাই গ'ল সাতদিন বা কেতিয়াবা কেতিয়াবা চাৰিদিন, লগি মানে চলে আৰু সেই দিনটো মনোৰঞ্জন কৰে আমি, এতিয়া আৰু মানুহবিলাকৰো টাইমটো মানে কমাই গ'ল ন, মানে কমাই গ'ল মানে চবেই বহুত বিজি আৰু চবে বিজিৰ কাৰণে
হয়, হয়, আপুনি ঠিকেই কথা কৈছে শুনিছেনে আপুনি? হেল্ল'
হয়, ক'ব আপুনি অলপমান।
হয়, হ'ব হ'ব। মানে হয়, আপুনি যিখিনি কথা কৈছে। বিহু বহাগৰ বাবে মানে ওপৰত মানেক ঠিকেই কৈছে আপুনি যেনেকুৱা বিহুটো মানে বিহুৰ দিনা মানে চবৰে নতুন কাপোৰ পিন্ধে বা নতুন আহ ডাঙৰ মানুহগিলাক মানে সৰু বিলাক আশীৰ্বাদ কৰে আৰু সৰু বিলাক মানে ইয়াৰ পৰা আশীৰ্বাদ লয় ডাঙৰ গিলা হয়, ন নে নাই? ত' মানে সেনেকে আমাৰ বিহুত মানে সেনেকুৱা হৈ যায় আৰু য'ত নাচনি ওলাই আমাৰ যিটো বা আহ যিদিনৰ পৰা নাচা হয় ন আৰম্ভ তো এনেকুৱা কৰে মানে আহ যেনবা গাঁৱত থকা সৰু ল'ৰা ছোৱালী বা সিহঁতে এক্সত্ৰা গ্ৰুপ হয়। বা বুঢ়া বুঢ়ী সেনেকুৱা এক্সত্ৰা গ্ৰুপ হয় বা
অ', এটা এটা মনত পৰিলে মানে যে যেতেতিয়া আমি সৰু আছিল তেতিয়া মানে আমি নচা আছিল আৰু গাঁৱতে মানে আমাৰ বন্ধুৰ লগত এনেকুৱা মানে মিলি পেলাই মানে এনেকুৱা কৰে ন' আপুনি নাচা আছিল নেকি আগতে?
নহই মই নাচাকে থকা নাই মই বহুত নাচিছিলো মানে সেই সময়ত মানে বহুত ইঞ্জয় আছিল আৰু না মইাও হাত বজোৱা আছিল
সৰু টাইমত ন'
অ', সৰু সমইটো নাচিছিলোঁ আৰু চেংগৰা চেংৰা এনেকেও সময়তো মানে এতিয়াও মানে ভাল লাগে আৰু মানে আৰু বেলেগ বেলেগ গাঁৱতো যায় আমি বিহু নাচিবৰ কাৰণে ভাল লাগে মানে আৰু ন'। কাৰান কেতিয়াবা আলহী চাউলও সেই সেনেকুৱা আৰু ন' পিছত আমি এনেকুৱা ফূৰ্তি কৰো আৰু জীৱনত মানে বহুত বিহু বতৰটো মানে কাৰণ বিহু বতৰতে আমাৰ কিছুমান বহুত মানুহ বাহিৰত থকা বিলাকও আহে কাৰণ বিহু দিন হয় নে নহয়? ত' নাচিম, ইঞ্জয় কৰিম আৰু তাৰপিছত কি কৰিম এতিয়া চবতে লাষ্টৰ দিনত কি কৰে বা খানা খাই, হেল্ল'? অ', আপোনাৰ মাতো অলপমান ফাঁচি আছে। আপোনাৰ মাতো অলপ ফাঁচি আছে মানে উম ইমান শুনা নাই আৰু ভালকে।